অহ, কোৱা। খবৰ ভালে আছে। তোমাৰ খবৰ ভাল?
খবৰ কি তোমাৰ ভালনে?
খবৰ ভাল। তোমাৰ খবৰ ভালনে?
শুনা নাছিলা নেকি বাৰু।
শুনা পাইছো, মই মাতটো, মই কৈছোতো তুমি শুনা পোৱা নাছিলা।
হ'ব বাৰেু ইমান নেটৱৰ্কটো বেয়া ন। আমাৰ ইয়াতে এ, আমাৰ ইতে ফাইভ জি বহাইছে হয়। কিন্তু নেটৱৰ্ক ইমান ভাল নহয়। কিন্তু কেতিয়াবা কেতিয়াবা কানেকশচন নাপাই ভালদৰে। ত' সেইকাৰণে শুনিবই নোৱাৰো কেতিয়াবা।
তাকেইতো, তাকেইতো, সেইটোৱে বেয়া লাগে আৰু। এই নেটৱৰ্কৰ কাৰণে মানে ইমান পইচা দি কিন্তু তুমি ৰিচাৰ্জ কিন্ত লাভ নাই তোমাৰ নেটৱৰ্কটো বেয়া হৈ যায়। নেটৱৰ্কটো বেয়া হয়। তুমি ফোনত শুনিব নোপোৱা। তোমাৰ সেই কিবা ডাউনলোড কৰিডাউনলোড নহয়। সেনেকুৱা ধৰণৰ মানে, ঘটনাবোৰ হয় সেইকাৰণে ভাল নালাগে।
তোমাৰ চিমটো কোনটো হয় এনেই, মইতো বাৰু ইয়াত
মোৰ অ, মোৰো জিঅ চিম হয়। কিন্তু জিঅ নেটৱৰ্কতটো ইমানটো ভাল নহয়। ইমান নাপালোৱে এয়াৰটেল নেটৱৰ্কো ভাল ন'চলে, আইডিয়া নেটৱৰ্কো ভাল। নচলে একো লাভ নাই, সকলোবোৰ একে ধৰণৰ হৈ থাকে।
সেইটোইটো কথা এইটোৱ। ভাল নালাগে মোৰ আৰু তুমি ক
কৰা গোটেই মাহত।
মোৰ মোটামট দুই মাহৰ কাৰণে একবাৰতো কৰা যায় ছিক্স ফিফটি নাইন এটা আছে।
দুই মাহ ন, ময়ো, ময়ো সেই একে দুই মাহৰ কাৰণে কৰো। একেলগে কিন্তু মোৰতো তোমাৰ পাঁচশ, আশী টকা লয়।
হ'ব পাৰে বাৰু, মোৰতো নেট মই বাৰু আনলিমিটেড নেট পাওঁ।
আল লিমট মানে মোৰ আলিমি নহয়, মোৰ ফ'ৰ জি ফোন ন ত মোৰ গোটেই দিনত মানে পোন্ধৰশ এম বি দিয়ে এই পোন্ধৰশ এম বি মই পাওঁ তাকে খৰচ কৰিব লাগে, তাৰ পাছত আকৌ ৰাতিয় বাৰটাৰ বজত আহি যায়। আৰু এই জিঅ'ৰ এটা কথা জানা জিঅ'ৰ মানে তুমি জিমটোত যোনটো সময়ত তুমি ভৰাইছা ৰিচাৰ্জটো যদি সন্ধিয়া ভৰাইছা যোনদিনা শেষ হ'ব, সেইদিনা সন্ধিয়াই শেষ হ'ব। সেই একে টাইমতে, তেনেকুৱা ধৰণৰ তুমি যি ৰাতিপুৱাৈছা সেই ৰাতি কপাই শেষ হ'ব ৰাতি ভুৱৰাছে ৰাতি শেষ হ'ব।
নাই মাৰ এয়াৰটেলত সেইটো নহয়, কিন্তু এয়াৰটেলৰ যিটো দিনত ভৰাইছা।
সেই দিন হিচাপে শেষ হৈ যায়। তাৰ আগদিনা কাতি দিয়ে সেইদিনৰ তোমাৰ শেষ সময় হিচাপে নাকাটে। সেইটোৱে আৰু জঅৰ এইটো বস্তু অলপমান ভাল। পৰীক্ষা তোমাৰতো পৰীক্ষা শেষ ন।
অ, মোৰো শেষে হ'ল দিয়া। এতিয়া কৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা হৈ আছে নেকি।
পৰিকল্পনা ক'তো মানে কৰা নাই। কিন্তু তোমাৰ পৰীক্ষা কেনেকুৱা হ' সেইটো কুৱা মোক।
পৰীক্ষাটো আৰু ভালেই হ'ল। তেনেকুৱাকে লিখিছিলো আৰু ভালে হ'ব লাগে, তোমাৰ কেনেকুৱা হ'ল?
মোৰো ঠিকেই হৈছে, মই এইবাৰ মানে আমাৰ শেষ সময় ন, মানে ডিগ্ৰী সটো শেষ হ'ব তই সেই কাৰণে এবাৰ বেছি ভালকে পঢ়ি কেনে দিছো আৰু পৰী আৰু পৰীক্ষা গোটেইখিনি ভালে গৈছে। এতিয়া অকল তোমাৰ ফলাফলটো আহিলে মই গম পাম যে কিমান নম্বৰ পাইছো যত কিমান আমাৰ ভাল হ'ল কত আৰু ভাল কৰিব লাগিছিলে, তেনেকুৱা ধৰণৰ কিছুমান কথা আৰু সেইকাৰণে ৰখি আছো কেতিয়াই ফলা ফলটো দিব ফলাফলৰ কাৰণে ৰখি আছো আৰু নাই মই এনেকুৱা একো মানে খবৰ পোৱা নাই কেতিয়া দিব। বাকী এনে পৰীক্ষাৰ ফলাফলো দিয়ে থাকিব ভাবি আছো কৰবাত ঘুৰিব গ'লে ভাল হ'ব ন
আৰু ত, ক'ত ঘূৰিবলে আৰু বুলি ভাবি আছা মোৰতো বাৰু হেৰি গৈছিলো মই মানসলৈ গৈছিলো মই মানস ৰিয আমাৰ আছে
মানস, মানস ৰাষ্ট্ৰীয় উদ্যানলৈ গছিলা, অভাৰন্ন মানস অভাৰ দিয়া, দিয়া বঢ়িয়া মই কাজ কাজিৰঙাৰ কথা ভাবিছিলোঁ কাজিৰঙাত মানে মই আগতে গৈছোঁ কিন্তু আকৌ যাবলৈ ইচ্ছা আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ তাতে ইমান ধুনীয়া জীৱ-জন্তু চাইছো ইমান ধুনীয়া পৰিৱেশ ইমান ধুনীয়া গছ-গছনি সেইকাৰণে ভাল লাগে। মোৰ মানে ভাবিছো আকৌ যাম বুলি।
কি চাইচা তুমি টা
তাতে তোমাৰ গড় দেখিছো, ঠিক আছে। গড়টো এখিনঙীয়া গঁড় আমাৰ কাজিৰঙা যিটো কাৰণে তোমাৰ বিখ্যাত আৰু সেই এশিঙীয়া গড় দেখিলো তাৰপিছত এইফালে তোমাৰ কাছ ত এইফালে তোমাৰ হৰিণা আছিলে, বিভিন্ন ধৰণৰ বান্দৰ আছিলে। চৰাই দেখিলো বিভিন্ন ধৰণৰ হাতী আছিলে তাৰপিছত এইফালে সিংহ বাঘ সকলো সকলো ধৰণৰ জীৱ জন্তু
তুমি গাড়ী দি গৈছিলা নে কিবা তেখেতৰ পৰাই জীপ লৈছিলা নেকি তুমি হেৰি
নহয় নহয় তোমাৰ তুমি এনে নি নিজৰ নিজা গাড়ী দি কিনে নিজা বাহন দি কেনে তুমি যাব লাগিব তাৰপিছত তাৰে পৰা তোমালোকৰ তাতে জীপত তোমাক ঘু হ'ব যিত তাতে সিহঁতৰ মানুহ থাকিব তোমাৰ গোটেই খিনি দেখাব যে ক'ত ক'ত জীৱ আছে ক'ত আছে ক'ত তুমি গড় দেখা পাবা সেইবোৰ তোমাক দেখা তোমাক এই পুখুৰীৰ পাৰে লৈ যাব ঝৰ্ণাৰ ওচৰত লৈ যাব লৈ য কি তোমাক সিংহৰ ওচৰতে তোমাৰ লৈ যাব সেনেকুৱা ধৰণৰ কথা সিহঁতে মানে তাতে ঘূৰাই তুমি তাতে মানে পইচাৰ দিব লাগে সেই জীপৰ কাৰণে আৰু তুমি তাতে বিচাৰিলে কাজিৰঙা তুমি থাকিবও পাৰা থাকি পাৰি ঘূৰিব পাৰে তাতে ব্য আছে সেনেকুৱা মানুহৰ কাৰণে সেই গোটেই চাল চাং পাতি কেনে ঘৰ বনাই দিছে একদম ওখ ওখ যত মানে জীৱ জন্তু অ তোমাৰ একেবাৰে আহিব নোৱাৰে মানুহক আহি কিনে একো ক্ষতি কৰিব নোৱাৰে সেনেকুৱা ধৰণৰ কথা
অ হেৰি তুমি জানানে বাৰু তেনেকুৱা কি ক'ত বা ক'ত গ'লে কি ভাল হয় কি বিয়া হয় জানানে বাৰু তুমি?
ক'ত গ'লে সেনেকুৱা ভাল মানে ইমান এটা মোৰ মানে হেৰি নাই এ অনুভৱ নাই কিন্তু তথাপিও মই ক'ব পাৰো যে
উ
তুমি আগতে খবৰ লৈ ভাল হব যে তোমাৰ কোনটো হোটেলত ভাল হ'ব থাকিলে কাজিৰঙাৰ ওচৰত কোনটো হোটেল আছে যাতে তুমি সহজতে ঘৰ হোটেলৰ পৰা ওলাই কিনে তুমি আকৌ কাজিৰঙা যাব পাৰা ঘূৰিব পাৰা তাৰ পিছত তোমাৰ খোৱা ক'ত ভাল হ'ব যত তোমাৰ মানে নিৰামিশ ধুনীয়া তাতে চা চিকুণকে বনাই দামো চাব লাগিব পইচাও চাব লাগিব
মইতো বাৰু নাই মই নাই চোৱা নাই কাৰণ কাজিৰঙা যোৱা নাই ন তুমি হেৰি কৰিছিলা নেকি তাতে এৰেঞ্লৈ গৈছিলা নি ত বিভিন্ন ধৰণৰ ৰেঞ্জ আছে ন তুমি ৰেঞ্জলৈ গৈছিলা নে বাৰু
নাই ৰেঞ্জৰ লগো যোৱা নাই মানে যোৱা নাই মই, কেনেকুৱা ধৰণৰ ৰেঞ্জ আছে কোৱাচোন।
তোমাৰ যেনেকুৱা তোমাৰ চেন্ট্ৰেল ৰেঞ্জ এটা আছে যিটো তোমাৰ কহৰা ৰেঞ্জ বুলি কয় সেইটো সেইটো মানে তোমাৰ গড় আৰু তোমাৰ হাতী চাফাৰী মই যিটো কৰিছিলোঁ আগতে। সেইটো পোৱা যায়, তাৰে পিছত তোমাৰ বাগৰি ৰেঞ্জ এটা আছে সেইটো তোমাৰ আৰু
অ'।
বাফেলো চাফেলো, হাতি চাতি এইবোৰ আৰু তোমাৰ দেখা যায় আৰু। তাৰে পিছত আগৰতল এটা ৰেঞ্জ আছে সেইটো তোমাৰ চৰাই চিৰিকটি চাবলৈ ভাল। আৰু তোমাৰ গৰাখাটি এটা ৰেঞ্জ আছে য'ত মানে ধুনীয়াকে আৰু ফৰেষ্ট মানে বাগিচাবিলাকো দেখা যায় আৰু।
উম, তুমি জানা তাৰমানে, তুমি এইবোৰ মানে পঢ়িচা নেকি তুমি মানে যাবা, তুমি গৈছা কাৰণে। ত' এইবোৰ মানে সকলো জানা আৰু। কিন্তু মই গৈছোঁ কিন্তু মই এনে এনেকে বেছি ভালকে গম নাপালোঁ দেখোন।
নাই মই মানে এইটো চাইছিলোঁ তোমাৰ ৰবা মই এটা ফ্ৰেণ্ডো গৈছিল ন', ত' ফ্ৰেণ্ডে কলে যে তুমি ৰেঞ্জ জলৈ যাবাচোন চাবা কিন্তু মই যোৱা নহ'ল কিন্তু তাতে। মই সেইটো কাৰণে তেওঁ ক'লে তাৰ পিছত মই এইটো আৰু তাতে চালোঁ মই ইউটিউবত চালোঁ। কি হয় কি নহয়। সেইটো কাৰণে গম পোৱা বাৰু মই। কাৰণ মোৰ ফ্ৰেণ্ড যে গৈছিল, বন্ধু যোৱাৰ পিচত মই কৈছে তুমি যাবা তাতে ৰেঞ্জলৈ তুমি বিভিন্ন ধৰণৰ ধৰণৰ চাব পাৰিবা বস্তু, এ, ইয়াতে গ'লে এইটো পাবা এইটো তেনেকুৱাকে মন ৰৈ গৈছে আৰু মানুহৰ এনেকুৱাকে গলোঁ।
ঠিক আছে। এনে শুনাচোন আমাৰ এই কাজিৰঙা যে কিমান চিকাৰীবোৰে যে চিকাৰ কৰে ন'। সেই চিকাৰি দিনৰ পৰা আমাৰ যোনটো মই বচাব লাগে আমাৰ এই এশিঙীয়া ঘৰটো আমাৰ অসমৰ কাৰণে প্ৰিক এটা অসমৰ এটা চিনাক্তনৰ। চিকাৰীবোৰৰ কাৰণে চৰকাৰে কিছু ব্যৱস্থা এতিয়াতো লৈছে কিন্তু তথাপি কিমান চিকাৰ হৈ থাকে। কিমান গড় মৰি থাকে, কিমান গড় কমি কম হৈ যায়। ত' সেইবোৰৰ বিষয়ে চিন্তা কৰিব লাগে ন'?
অ' সেইটোয়েতো আমাৰ প্ৰায় বিলুপ্ত হবলৈ ধৰিছে ন' আমাৰ শিঙিয়া গড়টো, আমাৰ যিটো আমাৰ কাজিৰঙাৰ আৰু তোমাৰ অসমৰ যিটো তোমাৰ প্ৰতীক বুলি ক'ব পাৰা এইটো প্ৰায় বিলুপ্ত হবলৈ ধৰিছে এতিয়া। এই চৰাং চিকাৰীৰ কাৰণৰ বাবে। সেইকাৰণে মই ভাবোঁ এইবিলাক ৰখাবলৈ লাগে আৰু চৰাং চিকাৰীবিলাকক উ, হেৰি তোমাৰ কঠোৰ শাস্তি দিব লাগে। লাগে, মাৰিবতো নালাগে বাৰু। কঠোৰ শাস্তি দিব লাগে যে তেখেতে এইবোৰ নকৰে আৰু পইচাৰ কাৰণে। আৰু তেখেতক ভাল এটা তোমাৰ কাম দিবলৈ লাগে।
অ' সিহঁতে মানে এটা কাম অভয়াৰণ্য চাৰি পাশে ধুনীয়াকে মানে পুলিচৰ ব্যৱস্থা আৰু বেছি ভাল কৰিব পাৰে যতে মানে কি কৰে এইটো সুৰক্ষাটো আৰু ভাল কৰিব লাগে যাতে জীৱ জু সকলে ভালকে মানে ৰাস্তা ঘাটৰ মই দেখিছোঁ কাজিৰঙাৰ ওচৰত সিতে ৰাস্তা ঘাটে যেনেকে ওলাই আহে তাৰপিছত এইফালে গাড়ী গাড়ী দি কেনে তোমাৰ এ, মানে এক্সিডেণ্ট হৈ যায়, মৃত্যু হৈ যায় কিমান জীৱ জন্তু কিমান জীৱ জন্তু আঘাত হয়, ট্ৰেইনত তোমাৰ কিমান বেয়া হয়। সেইবোৰৰে বিষয়ে চাব লাগে যেতিয়া জীৱ জন্তু বোৰে অলপ অমান নিজৰ ঠাইতে থাকক মানে নিজৰ এটা জোগাতে যাতে সিহঁতক যাতে বা থাকিব দিয়ক, সেইটো যে ৰাস্তা ঘাটবোৰ যদি সিহঁতে বচাই ৰাখক।
অ' তুমি হেৰি মানহলৈ গৈছিলা নেকি? মানহত কিন্তু মই গৈছিলোঁ, তাৰ দৃশ্যবোৰ আৰু মনোৰম কিন্তু।
মানাসত ন' মানাসত কেনেকুৱা ধৰণৰ দৃশ্য?
তোমাৰ তোমাৰ যিবিলাক ফৰেষ্ট আছে ন' ফৰেষ্ট চৰেষ্টৰ সেইবোৰ দৃশ তুবোৰ বহুত মনোৰম, তাতে বহুত ধৰণ চৰাই চিৰিকতি, তাৰ পিছত তোমাৰ জন্তু জানোৱাৰ পোৱা যায় তাতে। তাতে হা গড় কিন্তু তাতে গড়ো কিন্তু পোৱা যায় এনেকুৱা নহয় যে আমাৰ খালি কাজিৰঙা। পোৱা যায় আমাৰ তাতে অকমান অকমান গড়।
অ তাকে। থাকিবই লাগে সেইটোৱে গড় আমাৰ সকলোৱে ক'ব গ'লে আমাৰ সকলোৱে ৰাষ্ট্ৰীয় উদ্যানত থাকিব লাগে।
অ তুমি হেৰিত গৈছ। সেইবোৰে দেখিছোঁ আৰু বাৰু একো দেখা নাই মই তেনেকুৱা।
এ মানে ৰাতিটো থাকি কেনে কৰিছা নেকি ৰাতিটো থাকি কেনে ঘূৰিছা। তোমালোকে ৰাতিটো।
নাই ৰাত-ৰাতিপুৱা গৈ কেনে আৰু গধূলি। নটা মানত উভতি আহিছোঁ আমি।
অ গোটেই পৰিয়ালৰ মানুহ গৈছিলা নহ গোটেই পৰিয়ালৰ মানুহ।
তুমি বাৰু আমাৰ গুৱাহাটী চিৰিয়াখানলৈ গৈছিলানে।
গুৱাহাটী চিৰিয়াখনতো ধুনীয়া তোমাৰ গৈছিলোঁ মই। হয় ভালে দিন হ'ল তোমাৰ বছৰ পাৰ হৈ গ'ল নোযোৱা এই নতুনকে যোৱা নাই কিন্তু গুৱাহাটী চিৰিয়াখানা। এতিয়া মই শুনিছো মানে জীৱ জন্তু এটা কম হৈছে মানুহে মানে বেছি জীৱ জন্তু নাই আগতে বহুত আছিলে। জীৱ জন্তু কম হৈ গৈছে বোলে। তেনে চিৰায়াখানা গৈ কিনে বহুত ভাল লাগে আৰু তাতে কিমান ধৰণৰ মানে। কিছুমানৰটো আমাৰ নামো নাজানোঁ সেনেকুৱা এনেকুৱা ধৰনৰ জীৱ জন্তু দেখিছোঁ।
অ তাতে বহুতো ধৰণে কিবা বহুতো বস্তু বনাই আছে কিন্তু এতিয়া বৰ্তমান।
এতিয়া নতুনকে বনাই আছে চাগে সিহঁতে আনিব আৰু নতুন নতুন জন্তু আনিব সিহঁতে। জিৰাফ আনিব চাগে আৰু বাঘ আনিব সিংহ আনিব মানুহক দেখুৱাবলে ভালুক আনিব। সেই জীৱ জন্তু বোৰ মানে এ গৈ কেনে তুমি এটা আনন্দ এটা পাব পাৰা তুমি যাই কেনে। মানে তোমাৰ সেই পৰিৱেশৰ লগত তোমাৰ যিটো প্ৰাকৃতিৰ লগত সেই প্ৰকৃতিৰ লগত। তুমি মিলিব পাৰা সেই জীৱ জন্তুৰ লগত তুমি চাই কেনে। সিহঁতৰ তোমাৰ কেনেকুৱা ধৰণে সিহঁতৰ চলে এই কলা যে আমাৰ কলা বাঘ থাকে নহয়। কলা বাঘ বা নাহৰ। ফুটুকী ক'ব পাৰা এই এই বাঘবোৰ কিমান। ইমান খৰগতিৰে তোমাৰ দৌৰে নহ ভাবাচোন আৰু সিহঁতে মানে সেইটো। সিহঁতে তোমাৰ চিৰিয়াখানাত সিহঁতে সেইটো আনি কেনে ৰাখিছে কেনেকৈ সিহঁতে দেখ ভাল কৰিছে সিহঁতে খাবলৈ চাগে। মাংস দিয়ে নহ সিহঁতে।
মাংস দিয়ে মই দেখিছিলো চোন মই গৈছিলো তোমাৰ মোটামুটি এক দুই সপ্তাহ মানে হল মই গৈছিলো। তাতে এই কাৰণে সুধি লৈছোঁ। ন তোমাক মই গৈছিলোৱে আমাৰ পৰিয়ালৰ লগত গৈছিলো আমি।
ঠিকে আছে মোৰ মানে বহুত। যোৱা হোৱা নাই কিন্তু মই ভাবিছোঁ আকৌ যাম বুলি এইবাৰ গ'লে তোমাৰ লগত যাম দিয়া।
দিয়া ঠিকে আছে দিয়া জনা গ'লে জনাবাচোন তুমি মোক বাৰু। দিয়া ঠিক আছে তোমাৰ কথা শুনি ভালে লাগিল দিয়া।